হেল্ল'
শুনিছানে।
শুনা পাইছা না তুমি? অম মই পাছো। মই এনেই আছিলো তুমি কি কৈছা?
অ' এনে মই ফুৰিবলৈ আহিলো, অলপমান ওলাই লগ লগৰ সমনীয়াৰ লগত।
ঠিকেই এনে ঘৰত সোমাই আমনিও লাগে ন।
উম, আজি আৰু গৰম মানে গৰম। টো আৰু বহুত ন।
গৰমতটো বহুত অ' আজি মোবাইলৰ ওপৰতে পাতো বলা।
অ' মোবাইলৰ ওপৰত পাতিব পাৰি কাৰণ আজিকালি বিভিন আমাৰ সকলোৰে লগত মোবাইল ফোন থকাৰ দৰে ন মোবাইল ফোনৰ প্ৰচলন বহুত বাঢ়ি গৈছে বা। মোবাইল ফোন আমাৰ বহুত লাগতিয়াল লৈ গৈছে, নোহোৱাকৈ একো কাম কৰিব নোৱাৰা তে।
অ' আজিকালি উম আজিকালি মোবাইল ফোন নহ'লে। আৰু কিবা আৰু কিবা মানে লগত কিবা খালি কিবা বস্তু এটা নাই সেনেকুৱা যেনহে লাগে। মোবাইল ফোন নহ'লে মানে দিনটোও ভাল নাযায় সেনেকুৱা নিচিনা। লাগে আমনিও লাগে আগৰ দিনৰ মানুহ নিচিনাটো আমি নহয় আমিতো মোবাইল লয়ে ডাঙৰ হৈছো। এতিয়া মোবাইলটো হাতত নাথাকিলেও খালি খালি লাগে।
হয়, হয়, আগ আগৰ দিনৰ মানুহ বা আমাৰ ককা আইতাহতে দেখিলে আমাৰ গালি টাইম যেতিয়া মোবাইলটো লয় থাকিব ন। এতিয়া মা ককা আইটাহতে কয় আৰু বেলেগ কাম বন নাই নেকি এনে টাইম মোবাইল। মোবাইলটোৰ লগতে লাগি থকা।
এনেকে ক'লে মানে কি তাহাত তেওঁলোকৰ। তেওঁলোকৰ জেনেৰেশ্যনত বেলেগ তেওঁলোকৰ জেনেৰেশ্যনত বেলেগ আছিল আৰু তেওঁলোকে মোবাইল ফোন নাছিল তেওঁলোকে। ৰেডিঅ' আমাৰ ত মোবাইল ফোনটোৱে বেছ আৰু।
অ' মোবাইল ফোনত চ'ব সুবিধা হয়, আমি পঢ়িবলৈও পাৰো চ'ব মানে। এফালৰ পৰা চ'ব এ টো জেদ ক'বলৈ গ'লে গোটেই মোবাইলে আমক সুবিধ কৰি দিয়ে। সেই কাৰণে আমি মোবাইলটো আম বেছি। প্ৰিফাৰ কৰোঁ, আজিকালি মোবাইলতে ৰেডিঅ' আছে কাৰোবাৰ মন গ'লে ৰেডিঅ' মোবাইলত শুনিব পাৰে। গোটেইখিনি মানুহ চব ফালে মোবাইলত ক'বলৈ গ'লে একো এটা বস্তু নথকা নিচিনা নাই চব মোবাইলতে আছে আগৰ দিনৰ মানুহটো কাম কৰি নিজৰ যি মানে টাইম টো পাৰ কৰিছে। আমিতো আজিকালি, চোৱা এতিয়া চহৰৰ চব জেগা চহৰীয়া নিচিনা হৈ গৈছে। চহৰতটো আমি কিবা খেতি বাতি কৰা কামতো লাগিব নোৱাৰো মো মোবাইলৰ বাহিৰে সব মোবাইলতে মানে মোবাইলতে আজিকালি প পইচাও কমাব পাৰি জিতি কি কয় সব কৰিব
হয় হয় মোবাইল ফোন মানে এনেকুৱা আমাৰ আমাৰ এনেকুৱা এটা আমাৰ লগত জড়িত হৈ হৈছে ন আমি আমাৰ আজিকালি ল'ৰা ছোৱালীক এক মিনিট টাইমো মোবাইল ফোন নোহোৱাকৈ থাকিব নোৱা নোৱাৰে বা আমিওঁ নোৱাৰো বাৰু, কাৰণ চাবা তুমি মোবাইল ফোনটো অলপ সেই তমাৰ লগত যদি তমাৰ মানে কিবা এটা হাত ভৰিএ যদি নোৱাৱা হৈছে সেমেকুৱা লাগে আৰু আমাৰ। এতিয়া তোমাৰ মোবাইল ফোনট মই ভাবো যে মোবাইল ফোনৰ আমি লোৱাটো উচিত বা মোবাইল ফোন আমাৰ কাৰণে বেয়া নহয়, কিন্তু তাৰ ভাল বেয়া দিশটো আমি বাচি ল'ব জানিব লাগিব, কাৰণ মোবাইল ফোনে আমাক ন কিন্তু বেয়া দিশটোয়ে ভাল দিশটো আমি কেতিয়াওঁ বাছি নলওঁ। মানে কি লওঁ আৰু আৰু কিছুমানে লয় কিছুমান বহু সংখ্য নলয় কিন্তু আজিকালি দিনত দেখা পাওঁ যে আমি মোবাইল ফোনত গেম খেলি বা আমাৰ গেম খেলি বা এইটো কি বুলি কয় আমাৰ অন এনে ফাল ভি ডিয় বোৰ চায়ে আমাক টাইমবোৰ শেষ কৰা দেখা পাওঁ, কিন্তু সেইবোৰ কৰাৰ ঠাইত যদি আমি এট এটা আমাৰ ভাল ভিডিঅ' চাওঁ বা এজন মহত লোকৰ
বাণী বা বা তুমি ইংলিছ পঢ়ি আছা ন?
অ', তাৰ পিছত
এইবোৰ কাৰণ আমাৰ বহুত ঠিক হৈছে বা আমি ধৰি লোৱা আজিকালি কচিং ক্লাছ বিলাকত আগৰ দিনত কচিং ক্লাছ কৰিবলৈ হলে, আমাৰ বহু লাখ টকাক লৈকেই লৈ ছিল ন এটা কোচিঙতে আমাৰ। এই লাখ টকা ল লোৱা হ'লে লোৱাৰ দৰে সেইটো আজিকালি আমি অনলাই মোবাইল ফোনত যদি আমাৰ অনলাইন টিচাৰ বহু ভাল ভাল টিচাৰে আমাক অনলাইন ক্লাছ কৰে বা অনলাইনত পঢ়ায়, সেইবোৰো আমাৰ হাজাৰ বাৰশ টকাতে আমাক মানে কি ক্লাছবোৰ কৰিব পাৰো আমি অনলাইনত। লাইভ ক্লাছ বোৰ কৰিব পাৰো বা লাইভ ক্লাছ নকৰিলেও আমি তেওঁলোকৰ ভিডিঅ'বোৰ চাইও আমি বহুত শিকিব পাৰো আৰু। সেইবোৰ ক্ষেত্ৰ আৰু মোবাইল ফোনটো আমাৰ বহুত ধৰণে ভাল দিশত আমাক লৈ গৈছে আৰু। ঠিক সেইদৰে, হয় হয় হয়। আৰু আমি ম, কোৱা কোৱা।
কোৱা? চোৱা, যদি কিবা পঢ়িবলে হ'লে আমি চব ইউটিউব তে পাই যাওঁ, মোবাইলৰ মোবাইলতে চব থাকে। কচিঙত যাবলেই দৰকাৰ নাই, মানে ইমানেই সুবিধা কৰি দিছে মোবাইল ফোনে আমাক। আৰু মোবাইল ফোনত আমি ফটো চটো মাৰি কেমেৰা, আজিকালি কিছুমান জানা ৰীলছ পগলা হৈ গৈছে, ইনষ্ট্ৰাগ্ৰাম পগলা হৈ গৈছে। মোবাইল মোবাইল ফোনে সেহতক মানে বেছি দেম মানে সেহতৰ দেমেছ বেছি পাইছে মানে সিহঁতৰ পঢ়াৰ প্ৰতি কাৰণে সেইটো টানি আনিছে মানে, মোবাইল ফোনৰ ফালে টানি আনিছে, মানে সেইটো পঢ়াত মনটোৱেই নবঢ়ে, এনি টাইম ই ইনষ্ট্ৰাগ্ৰাম মোবাইল চাও, মোবাইল চাওঁ, কিতাপখন পঢ়ি থাক মানে মোৰ লগতো হয় কেতিয়াবা কিতাপখন যদি পঢ়ি থাকো তেতিয়া মোবাইলটোৱে মোক চাবি আহ চাবি আহ বুলি মাতে সেনেকুৱা যেনহে লাগে কেতিয়াবা। তোমাৰ লগত হৈছেনে নাই সেনেকুৱা?
হয়, হয়। মোৰ লগতো আৰু কেনেকুৱা হৈছে মোবাইল ফোন যেতিয়াৰ পৰা হয়, হয়। কোৱা কোৱা তুমি?
চোৱা, কেতিয়াবা কিতাপখন পঢ়ি থাকিলে মোবাইলটোৱে মাতি থাকে, অহ, শুনিছোঁ। কেতিয়াবা কিতাপখন পঢ়ি থাকিলে মোবাইলটোৱে মাতি থাকে হয়নে নাই? সেনেকুৱা নি নিচিনা লাগে। মানে মোবাইলটো থওঁহে কেতিয়াবা মেচজ এটা নটিফিকেচন আহিব, টিং কে বাজিব। আমি চাওঁ সেনেকে পঢ়া টাইমতটো নষ্ট হৈ যায় আমাৰ। হয় নে নাই?
হয়, হয়। কিন্তু মই ভাবোঁ যে মোবাইল ফোনটো ওলোৱাৰ পৰা আমাৰ বহুত ভাল হৈছে আৰু, কাৰণ ধৰি লোৱা আমি আগৰ দিনত মোবাইল কিবা এটা চাবলৈ হ'লে টিভি বা আমি ৰেডিঅ'ত শুনি-শুনিছিলোঁ। আমি চাইছিলোঁ কিন্তু আজি মোবাইল ফোনটো হোৱাৰ পৰা আমি যতে ততে যিকোনো চাব পাৰোঁ বা আমি টিভিত টিভিত ধৰি লোৱা তুমি এখন চিনেমা চালা ন, মনোৰঞ্জনৰ বাবে আমি এইবোৰ চোৱাটো উচিত। হয় নে নহয়?
মনো মনোৰঞ্জনৰ বাবে আমি চিনেমা চিনেমা বা আমি গান চান শুনাটো উচিত, ঠিক সেইদৰে আমি আগৰ দিনত টিভিত এখন চিনেমা চাবলৈ হ'লে, চিনেমাখনত ধৰি লোৱা দুই ঘন্টাৰ চিনেমা। তুমি সেইখানক এডভাৰটাইজ বা কিবা-কিবি কাটি, কিবা কিবি লগাই আমাক তিনি বা চাৰি ঘন্টা কৰি দিয়ে। আমাৰ তি তিনি দুই ঘণ্টাৰ চিনেমাখনত তিনি ঘন্টা বা চা চাৰি ঘণ্টা লছ আৰু। সেই আজিকালি কিন্তু তুমি মবাইলত চালে কিন্তু সেই এডভাৰটাইজৰ টাইমখিনি আমাৰ বাছি যায় বা আমাৰ সেই টাইমটোতো লাভ হয় ন, এইবোৰ ক্ষেত্ৰত মোবাইল ফোনটো ওলোৱাৰ পৰাই বহুত বহুত ভাল হৈছে বা ধৰি লোৱা তুমি কোনো, কোনো এখন দেশৰ দেশৰ বি বিষয়ে কোনোবা এটা জাগাত যাব লগা হ'ল বা ধৰি লোৱা তুমি ধৰি লোৱা তুমিতো গুৱাহাটীত থকা চাগে ন, গুৱাহাটীত তুমি কোনো গুৱাহাটীতো বহুত জেগা ন বহুত ডাঙৰ এৰিয়া এটা, তাৰ কিছুমান জেগা তুমি চিনি নোপোৱা। বা কিছুমান গলি তুমি চিনি নোাপোৱা। সেই গলিটোত তুমি গুগল গুগল মেপত গ'লে তুমি সেই বস্তু তুমি পতকেয় ওলাই দিব পাৰিবা বা তুমি ধৰিলোৱা তুমি ভূটান চকী আহি পোৱা নাই বা আমাৰ ওচৰৰে ভূটান চকী বা তুমি বাগে বগা মাটি যায় পোৱা নাই। এইবোৰ জেগাটো তুমি গুগলত মাৰি কিন্তু তুমি-তুমি প্ৰথম যায় নোপোৱাকে প্ৰথম যায় নোপোৱা পোৱা জোগা এটা তুমি, ৰাস্তা চিনি নাপোৱা ন। মোবাইল ফোনত মাৰি কিনে তুমি, যাব পাৰিবা। ঠিক এইটোৰে মোবাইল ফোন ওলোৱাৰ পৰাই আৰু আমাৰ এইবোৰ ক্ষেত্ৰত বহুত‌ লাভ হৈছে। কিন্তু মোবাইল ফোনতো
উম।
কিন্তু পঢ়াৰ লোকচানতো আমাৰ মোবাইল ফোনটো কোৱা নাই যে মোৰ বেয়াৰ দিশটো তোমালোকে লোৱা, আমি আমি অনলাইন গেম খেলাই খেলি আমাৰ বহুত বিভিন্ন আজিকালিৰ দিনত, বিভিন্ন তাৰমানে ফটো-চটো বনাই এ আইত বনাই সেইবোৰ ফটো-চটো বনাই কিন্তে বহু-বহুত টাইমবোৰ ক্ষতি কৰা আমি দেখা পাওঁ। এইবোৰ ক্ষেত্ৰত জানোঁ অহে এ আইত ফটো বনাতকে যদি তুমি দুটা প্ৰশ্ন চোৱা। বা এজন মহতলোকৰ বানী চোৱা তেওঁলোকৰ পৰাতো তুমি বহুত এক্সেপেৰি এ মানে ত বহুত কথা জানিব পাৰিবা ন, এ এইবোৰ কাৰণত মোবাইল ফোনটোত তুমি ভাল ত' লোৱা মোৰ ধাৰণাত উচিত আৰু।
অহ, আৰু মোবাইল ফোনে আমাক, মানে কেতিয়াবা আমাৰ কিবা যদি বেমাৰ হয়, আমাক কিবা টেবলেট-চেবলেব দৰব-চৰব লাগে অৰ্দাৰ দি দি কিনে আমি আনিব পাৰোঁ, অকল টেবলেট বুলি নহয়। কিবা ইলেক্ট্ৰনিক্স বস্তু কিবা দৰকাৰ হয় মানে, অনলাইন ডেলিভাৰী আমি সেইটো এটা প্লেট প্ৰথম ফ্লিপকাৰ্ট, এমেজন থ্ৰু দি আমি অৰ্ডাৰ দিব পাৰোঁ। আৰু আৰু চোৱা মোবাইল ফোনে আমাক বহুতো কথা শিকায়। অ আৰু চা মোবাইল ফোনৰ পৰা আমি কিবা মানে, কথা বুজি নাপালে মানে আমাৰ কিবা বেমাৰ হ'লে কেতিয়াবা কিবা বেমাৰ যদি হয়। তেতিয়া আমি মোবাইলৰ পৰাই চাই চাই আমি চব মানে, কিবা চব, কিবা যদি খানাও বনাব নোজানো আনকি খানা কেনেকে বনাই সেইটো চাই কিনে আমি বনাব পাৰো কম চে কম সেইটো এটা প্লাছ পইন্ট আছে মোবাইলৰ।
হয় হয়।
আৰু মোবাইলত দি আমি বিজনেচো বহুত কৰিব পাৰা নে। বিজনেছো বহুত কৰিব পাৰি নেকি। মোবাইলত ইষ্টক মাৰ্কেট একছেত্ৰা একছেত্ৰা বহুত আছে কিন্তু। সেইটো যদি মোবাইল ফোনটো আমি ভালকে যদি ইউজ কৰোঁ, আমি পইচাও কমাব পাৰিম বহুত।
হয় হয়। মোবাইল ফোনটো, মানে কি, মোবাইল ফোনটো ভাল দিশত চলালে, মোবাইল ফোনটো ভাল দিশত চললে তোমাৰ ভাল আৰু। পইচা ইনকাম মোবাইল ফোনৰপৰা তুমি পইচা ইনকাম কৰিব পাৰিবা। তুমি ধৰি লোৱা, তুমি তোমাৰ পাৰ ধৰি লোৱা অনলাইন ডেলিভাৰী-ডেলিভাৰী কৰাই কৰিলা, তেতিয়াতো তোমাক মোবাইলটো লাগিবই ন। ক'ত কেনেকৈ যাব লাগে বা কায় ডেলিভাৰী। খুজি তোমাক সেই কৰিছে, সেইতো ক্ষেত্ৰত অনলন জবলা কৰিব জব কৰিব হ'লেও তোমাক মোবাইলতটো লাগে, সেইবোৰ ক্ষেত্ৰত আৰু মোবাইলটো ভাল হৈছে বা তুমি এ অলপ আগত কলাই যে মোবাইল ফোনটোৰ দ্বাৰা তুমি কিবা এটা নজনা কথা জানিব পাৰা বা তুমি আঞ্জা এখন বনাব নাজানা সেইখনো বনাব পাৰা। ঠিক সেইইদৰে এইটো কি বুলি কলো কলা তুমি উম এই অ তুমি এটা বস্তু তোমাক লাগত তেতিয় হ'লে হ'ল বা তুমি যাবলৈ টাইম নাই আৰু তুমি ওলাই দক ঘৰৰ পৰা বা তোমাৰ গা বেয়া বেয়া হৈ আছে তোমাৰ কিবা এটা বস্তু লাগে, সেইটো তুমি পতকৈ অৰ্ডাৰ দিলে তোমাৰ ঘৰলৈ ঘৰত দি যাব বা হোম ডেলিভাৰী
আহ সেইটো হৈছে অ। সেই কাৰণে ভালকে, যোনে ভাল কে ইউজ কৰে সিহঁতৰ কাৰণে ভাল, যোনে বেয়াকে ইউজ কৰে সিহঁতৰ কাৰণে বেয়া। কবলৈ গ'লে সেইটোৱে ভাল কে ইউছ কৰিব লাগে যোনে ভালকে পাৰে, যোনে বেয়াকে পাৰে সিহঁতৰ নিজৰ লাইফ, ফিউচাৰ বৰ্বাদ হ'ব।
দিয়া হ। হেল্ল'। তোমাৰ মাততো অহা নাই। হে